হেল্ল'।
নমস্কাৰ।
অঁ বন্ধু।
কোৱা কি কব বাৰল তোমাৰ মই তোমাৰ এনে বহ বিশনাথ। শুইছিলোঁ
খবৰ ভালেই আৰু আছোঁ এনে অঁ এনেই কি পৰীক্ষা কেনেকুৱা গ'ল তোমাৰ
শিক্ষা ভালেই গ'ল অলপ কেইটামান চাবজেক্টত অ ভয় লাগি আছে বেয়া হ'ব বুলি
হম কঢ়িছা ন ভালকে
উম পঢ়িছিলোঁ এনে তোমাৰ কেনে হ'ল পৰীক্ষাবোৰ
মোৰ পৰীক্ষা মানে ঠিকে আছিলে আৰু কিন্তু মই লিখাটো লিখিছোঁ কাৰণ এইবাৰতো আমাৰ লাষ্ট চেমৰ পৰীক্ষা ন এইবাৰ টো ডিগ্ৰী হ'ব আৰু তে সেইকাৰণে এইবাৰ বেক কাহিব নালাগে সেইকাৰণে গোটেই খিনি ভালকে দিলো এইবাৰ পঢ়িছো অল মানে বেছিকে পঢ়া একদম যিমান পাৰে সিমান বেচি দিছো কৰি কেনে ঠিকে গৈছে পৰীক্ষাখিনি ইমানো বেয়া যোৱা নাই এইবাৰ নম্বৰ ভাল আহিব লাগে সেইটোয়ে আশা কৰিছো কিন্তু ৰিজাল্টটো এতিয়ালৈকে দিয়াই নাই জানো কেতিয়াবা দিব তালৈ ৰখি আছো আৰু
ইয়াৰটো বছৰটো কৰিবা কেনে
নাই চতুৰ্থ বছৰটো মই ভবা নাই কৰিম বুলি কাৰণ চোৱা সেইটোতো তোমাৰ যোনে মানে শিক্ষক হিচাপে হ'ব বিচাৰে ন যোনে পি এইচ ডি কৰিব বিচাৰে তেওঁলোকৰ কাৰণে বেছি ভাল হয় ত' সেইকাৰণে মই ভবা নাই যে এইটো কৰিম বুলি কাৰণ এইটো এটা ক'ব গ'লে এতিয়ালৈকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ভালকে বুজিয়ে পোৱা নাই যে তেওঁলোকে কোনটো কলেজত দিব কোনটো কলেজত শিক্ষক আছে নে নাই তে সেইবোৰ কিছুমান কাৰণত মই এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই
মই এনে তুমি নটিচটো পঢ়া নাই নেকি এতিয়া নটিচ এতিয়া তোমাৰ ন তিচ দিছিল ইহঁতে তোমাৰ ইয়াতে লিখা আছিল যে তোমাৰ অ কেনেকে চিচতেমৰ কেনেকে কি ধৰণে হ'ব পাৰে ক'ত ক'ত এডমিশ্যন ল ক'ত বেলেগৰ কলেজতো ল'ব পাৰা তুমি সেয়া লৈ ড্ৰপটো দি কেনে নিজৰ সেয়া আৰু তুমি নিজৰ বেগ থাকিলেও তোমাৰ কঠিয়াতো কৰিব পাৰা কিন্তু সাত বছৰ ভিতৰত তুমি নিজৰবেগবোৰ ক্লিয়াৰ বি এতো ওলাব লাগিব
অ নাই মই মানে পোৱাই নাই এনে বস্তু
লাগে তোমাৰ সেয়া কৰিব কাৰণে ৰিচাৰ্জ অনাৰ্চ উই
অ হয় হয় বুজিছো উ তুমি কৰিবা বুলি ভাবিছা নেকি
সেয়াত আছে মানে বিষমত পৰি আছো মই কি কৰোঁ কি নকৰোঁ কাৰণ কৰিলেও এক বছৰ এটা হৈ যাব তেতিয়া মই এম কমতো একবছৰ কৰিব নালাগে
অঁ অঁ
মই শুনা মতে কিন্তু ৰিচাৰ্চ ৰিচাৰ্চৰ লগত কৰিলে এক বছৰ কৰিব না লাগে তেতিয়া কিবা এইটো ভালকে মই ক্লিয়াৰলি মানে স স্পষ্ট ভাৱে কোৱা নাই এতিয়ালৈ কলেজৰ
তাকেইতো তাকেইতো স্পষ্ট তাকে আমাক মানে এইটো ক'ব গ'লে এই বস্তুবোৰত তোমাৰ আমাক যদি পাঁচ মাহ ছয় মাহ আগতে যদি ভালকৈ জনালে হয় তেতিয়াহ'লে আমি এটা সিদ্ধান্ত লব পাৰিলো হয় ইমান দিনে আমি গম পালো হয় যে কেনেকুৱা হয় বস্তু তো সেইদিনা আমাৰ এই পৰীক্ষা শেষ হোৱাৰ পাছে -পাছে এতিয়া জনাই আছে একো বুজিয়ে পোৱা নাই।
আৰু তোমাৰ আগষ্টৰ পৰা যদি ক্লাছ আৰম্ভ হ'ব লাগিব তেতিয়া তোমাৰ ৰিজনতো তোমাৰ চেভেনতো ফাইফতো বহুতত চেভেন পইন্ট, ফাইফ নাই কিন্ত ৰিজাল্ট ওলোৱা পিছত হে গম পাম ন' চেভেন চেভেন পইন্টফাইফ ওলাবগে নাই কি হিচাপে চাব এইটো ক'ত সেয়া কৰিব তোমাৰ এডমিচনটো চব তুমি বেলেগকৈ কলেজত ল'ব পাৰা এইটো আৰু কি কথা
সেয়াইটো। কিন্তু মই নাযাওঁ কাৰণ মোৰ এতিয়া শিক্ষক মানে পি এইচ ডি কৰিব ইচ্ছা নাই মই সেনেকুৱা শিক্ষকৰ টীচাৰ এই কামো নকৰো ত' সেইকাৰণে মোৰ কৰিবলৈ ইচ্ছা নাই মই অপেনৰ পৰা ভাবি আছো এই এম কম কৰিলও নেকি
অপেনৰ পাই এই ইগনৰ পৰা কৰিবা নেকি?
অহ, ইগনৰ পৰা ভাবিছোঁ।
ইগন ভাল -ভাল কিন্তু তুমি বেলেগ কলেজ বোৰ অপেনত দিয়ে নেকি
দিয় গুৱাহাটী ইউনিভাৰ্চিটি চিটিও দিয়ে চাগৈ অ'পেনত কিন্তু মই গম নাপাওঁ মইতো ইগন'টোৱে মানে শুনিছোঁ যে অ'পেনৰ কাৰণে ভাল বুলিলে
সেটো হয় দেওবাৰৰ ক্লাছ হয় কিবা মোৰ লগৰ এজনো মই চিনাকি তেখেতো কৰি আছে।
অহ, কেনেকুৱা কি মানে তুমি জানা নেকি মানে কেনেকুৱা পঢ়িব লাগে? কেনেকুৱা পৰীক্ষাবোৰ হয়
পৰীক্ষাবোৰ তোমাৰ বেছি - বেছি ভাগ বেলেগ - বেলেগ কলেজত তুমি নিজে চেণ্টাৰটো লৈ ল'ব পাৰা আৰু। যে তোমাক এই তোমাক ঘৰ ওচৰ ইটো তুমি এই ঘৰৰ চৰিটো কলেজৰ পৰা তুমি পৰীক্ষা দিবা ছয় মাহে মোৰে -মোৰে বা যি হওক সময়ত লগতে দেওবাৰে- দেওবাৰে ক্লাছ হ'ব।
অহ
আৰু তোমাৰ এইটো প্ৰাইভেট হয় নেকি সেইকাৰণে তোমাৰ পইচাটো অলপ মানে চৰকাৰীত অলপ বেছি আৰু।
অহ, পইচাটোতো বেছিয়ে। মই দেখিছোঁ তোমাৰ পইচাটো মই মানে এপ্লাইটো আমাৰ পোন্ধৰ জুলাইলৈকে সময় আছে। মই দেখিলো তাতে কিমান এই দছ হাজাৰ মান লাগিবই পইচা।
সেইটোৱে কথা।
উম, সেইকাৰণে। এনে তুমি পৰীক্ষাৰ পাছলৈ ক'তো ঘুৰিবলৈ যোৱা নাই ন'?
পৰীক্ষাৰ পিছত ঘূৰিবলৈ এতিয়া সময় পোৱা নাই এ যাব মন আছে তোমাৰ অলপ ঠাণ্ডা জাগাত। গৰম বহুত পৰি আছে ন'
অহ, বহুত গৰম চাইচাই তো কালিয়ে মানে কিমান গৰম দিলে।
কালি আপোনাৰ থাৰ্টি ফাইভ- ফৰ্টি ইমান গৈছে আৰু।
একদম নোৱাৰা গৰম আৰু। ইমান গৰম কিয় দিলে মই একো বুজি নাপালো এই পৰিৱেশৰ আমাৰ গোটেই গছ- গছনি চব কাটি কেনে ধ্বংস কৰি আছে সেইকাৰণে ইমান গৰম হৈ আছে আৰু কি
আৰু মানে গছে কি কৰে তোমাৰ গৰমটো মানে ঠাণ্ডাতো গৰমটো ধৰি নাৰাখে ন' ব্যৱহাৰ কৰি দিয়ে আৰু যদি গৰৱ চান আহে গাড়ীৰ পৰা ওলোৱা প্ৰদূষণ ধোৱাবোৰে তোমাৰ গৰমটো ধৰি ৰাখে কাৰ্বন ডাই অক্সাইডে তেতিয়া গৰমটো মানে বেলেগ ধৰণৰ মানে একদম তাপ এটা সৃষ্টি হয়।
তাকেই আমাৰ এই গছৰ কাৰণে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰ লাহে লাহে কমি আছিলে কিন্তু সেই আমাৰ দ্বীপৰ বিলৰ ওচৰৰ কাহিনীটো চোৱা আৰু ন। ওৰবৰ ওচৰত কি কৰিলে গোটেই গছবোৰ ইমান পুৰণি পুৰণি গছবোৰ কাটি পেলালে।
এ উন্নতি নামত যি পাৰে কৰে আৰু। পিছত তোমাৰ প্ৰকৃতি থাকে নাথাকে মানুহ থাকিব পৰা নাই
ইমান বীজ বনাই কেনে একো লাভ নহ'ল ন বিজৰ তলতে লৈ বোলে গছ লগাব কিমান কিবা কিবি কৰিব গ্ৰীণ বনাব বোলে।
চ আইট কোৱা কথা আৰু এইবোৰ এতিয়া। সম্ভৱ নহয় ব লগাইতো দিয়ে কিন্তু সেইটো। তোমাৰ ভালকে ৰাখিব নোৱাৰে ন ৰাখিব কাৰণে মানুহ লাগে পইচা লাগে সেইবোৰতো নকৰে। এনে নামত লগাই দিয়ে লগাই কেনে তাতে তোমাক। পিক পেলাব পিক পেলাই কেনে পচি যাব। সেইটোৱেই হয় আৰু।
সেয়াই ঠিকে কৈছা তুমি। এনে তুমি হে মই সুধি আছিলো। যে তুমি মানে এতিয়াৱ অকল মানে পঢ়াতোৱে কৰিবা নেকি নে ক'ৰবাত কামৰ কথাও ভাবিছা?
অহ, কাম চাবি বিচাৰি আছো ৰবা এতিয়া মই এনে পাৰ্ট টাইম হিচাপে এ ব্লিংকিতত সুমাম বুলি ভাবিছো। তোমাৰ ব্লিংকিটত এয়া পিকাৰ বুলি জব থাকে তোমাৰ তাতে বস্তু উঠাব লাগে।
অঁ
বস্তু উঠাই কেনে মানে এটা জাগাত থওঁ বেলেগ বেলেগ এটা জাগা তোমাৰ ষ্ট' আছে তেই অৰ্ডাৰ। তোমাৰ ডিভাইচ দিয়া থাকে ডিভাইচত তোমাৰ অৰ্ডাৰটো আহিব। কি কি আইটেম লাগে জাগাত বেলেগ বেলেগ আইটেমটো থাক। কে পাঁচটা আইটেম যদি পাঁচটা য তুমি স্কেন কৰিব লাগিব তুমি বাস্কেটত ভৰাব লাগিব ভৰাই কেনে দাইৰেক্ট কাউটাৰ আহি কেনে তুমি যোনটো ৰাইডাৰটো আহিব। তেখেতক দিব লাগিব তেখেত দি কিনে তুমি এনেকুৱা পইচা তাৰে তাৰে। কিমান তুমি আইটেম কৰিছা মানে প পিক কৰিছা মানে সেইটোৰ ওপৰত তোমাৰ পইচাটো দিব।
অঁ বুজিছো অঁ ঠিকে আছে। তেনেহ'লে দামটো তুমি চাইছা ন তাৰমানে।
পাইছে ঠিকে আছে বেয়া পইচাটো ওলাই অলপ।
ঠিকেই। কৰিলেতো ভালেই ময়ো ভাবিছোঁ মানে কিবা এটা কামত সোমাম কিন্তু এতিয়া মানে পৰীক্ষা শেষ হোৱাৰ পাছতো এনেকুৱাকৈ। কাম নাপালো মই বুজি পোৱা নাই কি কৰিম তাকে অলপমান চিন্তাত আছো। কিন্তু সেইকাৰণে মই ইগনৰ কৰা মানে অপেনউ কৰিব বিচাৰিছো তেতিয়া কামটো হৈ থাকিব আৰু এইফালে। পঢ়াটো ঠিকে আহিব আৰু সেইকাৰণে।
হয়। কামটো ত কামটো কাম ভাল কাম প টান ন।
বহুত টান মানুহে কয় অকল গোটেই দিনটো কাম কৰিবা। পইচা কমকৈ দিব ন।
পইচা মানে এইটো তোমাৰ এতিয়া। ঠিকেই হ'ব কষ্ট বেছি আৰু তোমাৰ।
বেছি হৈ যাব।
আৰু পইচাৰ কথা। খাব গ'লে বা পইচাটো এতিয়া যিটো আমি নতুন নতুন কাম কৰা মানুহ হিচাপে জড়িত। পইচাটো কতো ইমান এটা নিদিয়ে আমাক। তেতিয়াহ'লে আমাৰ তিনি চাৰি বছৰ এক্সপিৰিয়েন্ঞ্চ হৈ যা যে
তাকেইটো
তেতিয়াহ'লে আমাক এনে মামাৰ এতিয়া মূল্য নাই
হয় নতুন মানুহকতো একো সেনেকুৱা কামৰ হেৰিও নিদিয়ে তুমি এই কম্পিউটাৰ ক'ৰ্চ কৰিছা ন
অ কৰিছোঁ
অ তোমাৰ হৈ গল নেকি পৰীক্ষা পাতি হৈ গল
পৰীক্ষা পাতি হোৱা নাই মানে পৰীক্ষা এটা দিব আছে মই সেইটো দিয়া হোৱা নাই এতিয়ালে
অ ময়ো মানে পৰীক্ষাটো দিছিলোঁ তাৰপিছত চাৰ্টিফিকেটটো দিলে তোমাৰ একমাহমান পাছলৈকে দি দিলে চাগে কিন্তু মইটো চালো যে এতিয়া সেইটো দিকেনে কামটো একো হোৱাই নাই। হয় দেখাব পাৰি নিজৰ নিজৰ বায়'ডেটাত দেখাব পাৰি কম্পিউটাৰ কৰিছো বুলি।
কিন্তু ম ইমানতা লাভ নাই হোৱা মই গম পাইছো। আৰু তোমাৰ আজি বহুত বেছি সেইটো হয় আৰু তাতে বহুত বেছিক শিকাইছে যে মক চাই কেনে গ'ল, নাই ইমান বেছিক সোন আৰু শিকিব লাগিব।
আৰু শিকিব লাগিব নিশ্চয়।
যিমান শিকা যিমান, সিমান কম হয়।
সেইটোৱেটো আৰু নিজৰ লগত এটা লেপটপ বা ঘৰত যদি নাথাকে য'ত তুমি মানে ভালকৈ অভ্যাস। ত কৰিব পাৰা। সেই অভ্যাসৰ বস্তুটো নাথাকিলে। লাভ নাই ন। তোমাৰ সময়ৰ লগে লগে তুমি বস্তুটো পাহৰিয়ে যোৱা হ'ব।
এ অভ্যাসটো মানে কি তোমাৰ এতিয়া। থাকি আ থাকিলেও এতিয়া যদি তুমি মা ৰ বস্তুতো কাম কৰি আছা। যদি কিবা কৰি। কি আছা তুমি কাম, সেইচ সেই তোমাৰ জাগাতে যে তোমাৰ ডেটা এণ্টি কৰিব বা তুমি এম এক্স এক্সেলটো ব্যৱহাৰ কৰি আছা কামৰ কাৰণে। তুমি সদায় তেতিয়া তোমাৰ নিজে নিজে অভ্যাসটো হৈ যায়। কিন্তু এনে প্ৰেক্টিচ এনে তোমাৰ বেয়া অভ্যাসটো কৰাটো টান হলও।
বহুতে টান তাকেতো। এনে মনত তুমি মানে কিতাপত বহিটো লিখিবা সেইটো ড্ৰুন পঢ়িলে হৈ ঠিকে আছে কিন্তু সেইটো তোমাৰ তুমি ব্যৱহাৰ ক'ত কৰিবা? তুমি যদি নাজানাই?
সেইটো এতিয়া ব্যৱহাৰ হয় যেতিয়া তোমাৰ অভ্যাসটো থাকি থাকে থাকে। চাও কাম কৰি চাব লাগিব।
তাকেই মই তোমাক পাছলৈ ফোন কৰিম দেই। মই চাও কৰবাত ঘুৰিবলৈ যাওঁ নেকি?
ভালকে যাব।
ঠিক আছে।